অ
নমস্কাৰ
অ নমস্কাৰ
গুড মৰ্ণিং আপুনি ভালে আছেনে
অ অ ভালে আছো দে
অ আচ্ছা ত' ঠিক আছে আমি আজি এটা বিষয়ৰ ওপৰত আমি কথা আলোচনা কৰ ম বুলি সিদ্ধান্ত কৰিছো চ' আমি প্ৰথম অ আমি সকলোৰেতো আমাৰ পৰিয়াল আছে সকলোৰে ফেমিলি আছে হয় ন
অ আ অঁ
সেইকাৰণে এটা ফেমিলি যেনিবা আমি কেনেকে শাসন কৰিব লাগে বা কেনেকে আমাৰ ল'ৰা ছোৱালীক আমি চম্ভালিব লাগে বা কেনেুৱা পৰি পৰিয়াল চলিলে যেনিবা সুখী পৰিয়াল জীৱন যাপন কৰিব এই বিষয়ত আজি আমি মান আলোচনা কৰিম ত' প্ৰথমতে অ চ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে এটা ফেমিলি কেনেককা হলে যেনা আমি ভালকৈ যেনা জীৱন যাপন কৰিব পাৰে বা কেনে আমি ল'ৰা ছোৱালী বিলাকক ভালকে আমি ভাল পথত লৈ যাব পাৰি ইয়াৰ বিষয়ে আপ অলপ কব পাৰিব নেকি
পাৰিম পাৰিম নিশ্চয় পাৰিম আহ ফাৰ্ষ অ অল মই ক'ব পাৰিম যিয়ে ভাল এটা পৰিয়াল আপুনি খুজছে নামক যেনবা ভাল পৰিয়াল কেনে আহ সেই ভা পৰিয়াল এটা কব কাৰণে আমি ফাৰ্ষ অফ অল পেৰেন্ট সা মা দেউতা বা অলপ জানা বুজা হ'ব লাগিব তেতিয়াহে ইয়াৰ লৰা ছোৱালী নলেজ পাব তাৰপিছত আৰু এটা আছে মেইন যদি মা দেউতা সৰুৰ পৰা এটা লৰাক ভাল জ্ঞান নিেদে আৰু ভাল শুনিছানে আপুনি
হয় হয়
অ অ অ অ আহ কুৰত পাই যি নলেজ দিয়ে পেৰেণ্টছ পঢ়াৰ পাই ইটো প্ৰপাৰলি যদি সৰু ল'ৰাৰা চলা পায় তেতিয়া কি লৰাগিলা ফিউচাৰত যাই পেলাই ই ফিউচাৰ যাই পেলাই ল'ৰাগিলা আৰু পেৰেণ্টছ হব তাৰ পিছৰে এনে যাই থাক এই বিষয়টো চলি থাকিব ইয়াৰ কাৰণেহে আমি মেইন মানে মা দেউতাৰ পৰাই কিবা কি বুলি কয় এইটো। নলেজখন ল'ব লাগিব আৰু ভালদৰে ইয়াৰ পিছত হেপী ফেমিলি যদি। আজিৰ যুগৰ কিবা লাগে। ইয়াৰ কাৰণে আমাৰ যথেষ্ট কিবা পেৰেণ্ৰ। ৰিচৰ্চছ থাকবা লাগিবা আৰু না যদি। শৰৰৰে এটা। বেমাৰ চেমাৰ হ'ব য ফেমিলিৰ কাৰোবাৰ এটা বেমাৰ হ'ব। তটো আমি ডাক্তৰৰ কাৰণে লৈ যাব লাগিব ইয় ইয়াৰ পিছত। যি ডাক্টৰৰ কাৰণে যি খৰচা হব এই খৰচাটো যদি দিবা নোৱাৰলেে যদিা। বাইটাৰ দুুকাই গেলে ত ফেমিলত। টো পইচাৰ কাৰণে যদি কিবা। পিছত যাই পেলাই কিবা কাজা চাজা হ'ব ইয়াৰ কাৰণে মানে মেইন বস্তুতো আৰু না। ম হেপ্পী ফেমিলি কাৰণে যথেষ্ট পইচাাবলা লাগে আৰু নাই এটা মানে। জপ থাকিব লাগে মোৰ মই ভাবেই আৰু নাই এইটো। শুনিছানে আপুনি অ' অ' অ' মই এইটোৱে ক'ব বিচাৰে। বিচাৰো না আপুনিও কিবা এটা চাজেচন দিব নেকি। কি মানে কেনে আপুনি কি ভাবছে মানে। হেপ্পী ফেমিলি থকাৰ কাৰণে মানে সুস্থ ফেমিলি থাৰ কাৰণে।
হয়। ঠিক আছে আপুনি আপোনাৰ যিটো অভিজ্ঞতা। বা আপুনি যিটো দেখিছে। আপ যিটো পাইছে আৰু আপুনি শ্বেয়াৰ কৰিলে সচে আপুনি কোৱাটো। সত্য হয় আপুনি কোৱাটো সঁচা কথা হয় তত। তাৰ উপৰিও যে আৰু মই কিছুমান ন। আহ আমাৰ পৰিয়ালৰ বিষয়ে আমি আকৌ আলোচনা কৰিম। চ' আচলতে এটা পৰিয়াল হলি না পৰিয়াল হলি। পৰিয়ালটো মানে এটা পৰিয়াল বুলি ক'বলৈ গ'লে তাতে অকল মা দেউতা। ঘ নাথাকে তাতে মানে কি বুলি কয় এটা পৰিয়ালত। মা দেউতা থাকিব ল'ৰা ছোৱালী না বাপাৰ। তাৰকা ককা আইতা এইবিলাক মানে এটা পৰিয়ালত। থাক ত' পৰিয়ালটো এতিয়া যেনিবা আপোনাৰ। ওপৰতপে টিফিন থাকে আপুনি কেইজন ল'ৰা আপোনাক কেইজন ল'ৰা। লাগে সেইটো মানে ল'ৰা ছোৱালী বিলাক লৈ পেলাইহে যিহেতু পৰিয়াল। বা এটাৰ সংসাৰ হয়তো সেইখনে এই। কি ল'ৰা ছোৱালী আপুনি কেইজন ল'ব। কেইজন নল'ব সেইটো আপোনাৰ ওপৰত দায়িত্ব। চ' সেইকাৰণে আমি এটা যদি পৰিয়াল যদি গঢ়িব লাগে। চ' তেনে হ'লে আমি সদায় ফিউচাৰৰ। ভৱিষ্যতৰ কথাটো চিন্তা কৰি পেলাই আমি মানে এটা সংসাৰ। কৰিব লাগে কাৰণ কিয়নো। আমি যদি ল'ৰা ছোৱালী যদি বহুত জন্ম দি পেলাই যদি আমি ল'ৰা ছোৱালী বিলাকক যদি। ভালকে শিক্ষা দিব নোৱাৰো বা ভালকে শাসন কৰিব নোৱাৰো। সেইবিলাকক যদি আমি লাগতিয়াল বস্তু দিব নোৱাৰো না। তেনেহলে আমি বেছিকে ল'ৰা আ। বেছিকে ল'ৰা ছোৱালী বা পৰিয়াল ডাঙৰ কৰি পেলাই আমাৰ মানে। সিমানখিনি কিবাতো আমি। আহ যিটো তেওঁবিলাকক দিব লাগে সেইটো য আমি দিব নোৱাৰো তেনে হ'লে। আমি বেছি ডাঙৰ পৰিয়াল। ম মই লাভ নাই বুলি ভাবো আৰু চ সেইকাৰণে। দুইজন বা তিনিজন এনেকুৱা ল'ৰা ছোৱালী জন্ম দি পেলাই ন সেইবিলাকক ভাল। শিক্ষা দি পেলাই সৰুৰ পৰাই আৰু আপুনি কোৱাৰ দৰে। তেনে ল'ৰা চলি বিলাক ক আমি ভালকে অ চলাবলৈ হলে প্ৰথমতে মা দেউতা গৰাকী ভাল হ'ব লাগে। পেৰেন্টচ বিাকে পেৰেন্ট বিলাকে ভাল হ'ব লাগিব কাৰণ কিয়নো। কাৰণ তেওঁবলাকে পেৰেন্টছ বিলাকৰ পৰাইহে তেওঁবিলাকে ভালো অভিজ্ঞতাটো শিকিব কাৰণ ল'ৰা চলি ল'ৰা ছোৱালী সৰুৰ পৰা কাৰ লগত থাকে, সদায় মা দেউতাৰ লগত থাকে্ সেইকাৰণে আজি আমি বহুত কিছুমান পৰিয়াল বিলাকত আমি দেখিবলৈ পাওঁ। যে তেওলাকৰ বহুত কিছুমান পৰিয়ালৰ ল'ৰা ছোৱালী বিলাকে। মানে ভালতো নিশিকে। আৰু বহুত কিছু আৰু বহুত কিছুমানৰ পৰিয়াল আছে, তেওঁবিলাকে সৰুৰ পৰাই ইমান ধুনীয়াকে তেওঁবিলাকক ডাঙৰক সন্মান কৰে। কৰিব জানে, সৰু বিলাকক কেনেকা। সন্মান কৰিব লাগে তেওঁলোকে জানে, কাৰণ কিয়নো তেওঁলোকে যিটো তেওঁবিলাকৰ পৰিয়ালৰ যিটো নেকি জলবায়ু তেওঁবিলাকৰ পৰিয়ালৰ যিটো নেকি পৰিবেশ সেই পৰিৱেশটোৰ লগতহে মানে কি বুলি কয় মানে ইনভলভ হৈ থাকি দেই এটা পৰিয়াল কাৰণ ইজন সেই ল'ৰা ছোৱালী বিলাকে তেওঁবিলাকৰ মা দেউতাক তেওঁবিলাকে যিটো পৰা দেখে সেইটোয়ে তেওঁবি লাকে শিকে দেই কাৰণ যেতিয়া তেওঁবিলাকে সৰু ল'ৰা ছোৱালী হৈ থাকে তেওঁবিলাক যেতিয়া সৰু থাকে তেওঁলোকে ডাঙৰক বা মা দেউতা বা তেওঁলোকে অন্যক যিটো যিটো দেখুওৱা। তেওঁবিলাকে সেইটোকে তেওঁবলাকে ধৰি লয় আৰু সেইটোকে তেওঁবিলাকে
হয়, হয়।
সেইহে আমি পেৰেন্টচ বিলাক আমি বহুত মানে সচেতন হৈ থাকিব থ লাগে মানে কেয়াৰফুলি মানে আমাৰ সকলো আচাৰ ব্যৱহাৰ সকলো বিলাক আমাৰ কাম কৰ্ম কথা বাৰ্তৰা আমাৰ সকলো বিলাক মানে। ফালৰ ফালে থাকিব লাগে আপুনিও আপোনাৰো অভিজ্ঞতা আছে আপুনি যেতিয়া কেতিয়াবা যেনিবা আপুনি বেয়া ৱৰ্ক আপুনি কেতিয়াবা লৰা ছোৱালী বিলাকৰ আগত মানে আপুনি কৈ পায় আৰু সি বেয়া উৱৰড ত' ল'ৰা ছোৱালী বিলাকে পত কেতিয়াবিলাকে মনত ৰাখি দিয়ে আৰু কেতিয়াবা কথা কৈ থাকোতে সি বেয়া কথাটো ওলাই যায় কাৰণ কাৰণ তেওঁবিলাকে যিটো শুনে সেইটো কেতিয় বিলাকে মানে ধৰি লয় আৰু মনত ৰাখি দিয়ে সেইকাৰণে আমি ল'ৰা ছোৱালীক যদি আমি ভাল কৰিব বিচাৰ বা আমাৰ ল'ৰা ছোৱালীৰ যিটো নেকি প্ৰজন্মতে বি লাকৰ যি ফিউচাৰ ভৱিষতটো আছে ন তেনেহলে আমি সদায় মা দেউতা আমাৰ পৰিয়ালটোয়ে আমি ভাল হ'ব লাগিব কাৰণ বস্তু ভাল হলেহে তাৰ ফলটো ভাল হয় দেই সেইকাৰণে গস তই যদি ভাল নহয় তেনেহলে বেয়া গছিনো কেনেকা ভাল ফল উ উৎপন্ন কৰিব ন এইকাৰণে যে। গছ ভাল হলেহে ফলটো চ সেইকাৰণে সেইকাৰণে আৰ পৰিয়ালটো পৰিয়ালটো ভাল কৰাৰ যিটো নেকি দায়িত্ব সেইটো মানে ম আমাৰ গাৰ্জেনৰৰ হয় পেৰেণ্টৰ হয় ত' সেইকাৰণে আমি পৰিয়ালে সদায় আমাৰ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যত যদি আমি জীৱনটো যদি উজ্জ্বল কৰিব বিচাৰো চ তেনেহলে আমি সদায় নিজক সচেতন আৰু ল'ৰা ছোৱালীক সদায় ভাল শিক্ষা দিবা তেতিয়া চাবা সেই ল'ৰা ছোৱালী বিলাক তেওঁবিলাকৰ যিটো নেকি আচাৰ ব্যৱহাৰ তেওঁবিলাকে যিদৰে কথা বতৰা এই কঠাক পত্ৰা ক ত আজি অনন্য বিলাকে আজি অনন্য মানুহ বিলাকে চাই থাকিব আৰু তেওঁবলাকে প্ৰশংসা কৰিব যে উমুকৰ ল'ৰা ছোৱালী বিলাকে ইমান ধুনীয়া ইমান ধুনীয়াকে ডাঙৰৰ লগত কথা কয় ইমান ধুনীয়া সৰু বিলাকক সন্মান কৰে ইমান ধুনীয়া পৰিবেশক্তিয় বিলাকৰ না। কাৰণ এই সকলো পৰিৱেশটো দেবলাকৰ গাৰ্জেনৰ পৰা। যিবিলাকৰ পৰিবাৰৰ পৰাহে যেনিবা এই সুন্দৰ পৰিৱেশটো আহে। চ সেই কেনে। এটা পৰিয়ালত মানে আমি যদি সুখী যদি পৰিয়াল যদি হ'ব। নেমাৰ যি ন মী ঘৰৰ স ম। মানে ভাল হোৱাটো অতি গুৰুত্বপূৰ্ণ। চ' এইকাৰণে, আমি আমাৰ পৰিয়ালটো সদায় ভাল কৰিবলৈ হ'লে আমি প্ৰথম, নিজে ভাল হ'ব প ভাল হলেহে মাকি আমাৰ যিটো নেকি আহিব লগা প্ৰয়োন্ম। আমাৰ যিটো নেকি ল'ৰা ছোৱালী তেওঁবলাকো সেইটো একেই লাইনতেই মানে যাব আৰু কি। দেই আৰু আমি আজি শিকিতোৱে দেখা পাই আছো যিবিলাকৰ ঘৰত যেনে। বা কিছুমানৰ ঘৰত মানে সদায় কি বুলি কয়। কি কৰেবলাকৰ গাৰ্জেন বিলাকে নিচাযুক্ত পান। কৰে, তেনেককা মানে মদ বিলাক ম'দ আহ ক কাজিয়া কৰি থাকে অশান্তি।
হয়।
হয় কান্দি -কান্দিছ, প্লেন আৰু সেইটো কেটবিলাক। অ' আপুনি অলপ লক্ষ্য কৰিলে গম পাব যে তেনেককাা পৰিয়ালৰ ল'ৰা ছোৱালী বিলাকে আজি কি হৈ, আছে আপুনি অলপ দেখা পাব। এইবিলাকে মানে লেখা পঢ়াৰ ফালেও আগবাঢ়িব নোৱাৰে। ভাল কামৰ ফিলিও আগবাঢ়। দিব নোৱাৰে তেওঁবলাকে চব পিনে আধুৰা হৈ থাকে যাৰ ফলত নেকি তেওঁবলাক। ল'ৰা ছোৱালী বিলাকো মানে এই মা দেউতাক দৰেই মানে ৰাস্তাটো ল'ব লগা হয় মানে এনে। লগ বিলাকৰ লগত গৈ পেলাই নিচা কৰে এনেকাই মানে ধুমপান কৰে না। এনেককা মানে বেয়া কাৰ্য্যবলাকত মানে লু্ত হৈ থাকে আৰু,
অ'অ'ঠিকে আপুনি ঠিকে কৈছে যে। দৰে এটা পৰিয়াল বাবে ভালদৰে সুন্দৰে বুজাই দিছে মানে। ভালে লাগিছে আৰু না, আপোনাৰ বাবে ইয়াৰ বিষয়ে শুন পালে আমাৰ। টাইমে বেছি নহয় নহয় হয় হয় হয় পিছত আৰু লগ পাম আৰু না,
হয় হয় ত' তেনেহলে আমি আজিৰ। যিটো পৰিয়ালৰ আমি বিষয়ে আমি ইয়াতে সামৰিম ন?
অ সামৰিক স ধন্যবাদ ধন্যবাদ থাকন আপোনাল।
অঁ ঠিক আছে।
ঠিক আছে।